হেল্ল'
হেল্ল'
অ কি কৰি আছা
এ আছো এনেই
চাহপানী খোৱা লোৱা হ'ল
চাহ পানী হ'ল দিয়া
তাকে বোলো ব্যস্ত আছা নেকি
ব্যস্ত নাই বাৰু
এ অলপ কথা পাতো বোলো এই আমাৰ যি দিকচাই নহয় আমাৰ যি চেৰিকালচাৰ ফাৰ্ম খান যে আছিল
অ এই হেৰি নে এতে মঙ্গলদৈ খিনিত হেল্ল' হেল্ল' হেল্ল' হেল্ল' কথাকেই দাকা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'